অহ', আছো দিয়া এনেই, তুমি।
উম', এনেই আছো দিয়া
ভাত পানী। অহ, ভাল ভাল। কোনুৱাকা কৰিছা। কোনুৱাকা কৰিছানে।
অ', অ'।
ইমান গৰম দিছে ন আজি।
আচৰিত, কৈছাহেনে গৰম বুলি।
দিব নোৱাৰে গৰম।
উম', একদম আহ, কি কবা ইমান গৰম দিছে, ক।
হয়', হয়', অহ'। আৰু কাৰেণ্টটো তোমাৰ, অহা যোৱা। ভল্টেজ নাথাকে তোমাৰ, একেবাৰে ফেন হে নুঘোৰে।
তাকে, শুবও নোৱাৰি।
শুবও নোৱাৰি অহ'।
আৰু সদায়, দিনটো অলপ থাকে ৰাতিটো হলে, কাটিবই আৰু।
অহ', কাৰেণ্টটো, কিয় তেনেকুৱা হৈছে জানো।
তাকে, কি কৰো ইতা, ইমান গৰমতে বাহিৰত বহি আছো আহি।
হয়, বাহিৰত থাকিলে ভাল লাগে তোমাৰ ফেনৰ তলত থাকোতে থাকোতে মানে কি হয়। তেতিয়া, ফেন নহলে থাকিব নোৱাৰা হৈ গৈছো গম পাইছা নে, বাৰ সিৰ বাহিৰৰ বতাহতটো লোৱাই ভাল আৰু।
উম', আৰু যি অহ, বাহিৰৰ বতাহটোতো লাগে নহয়।
লাগে অহ, সেইটো ল'লেহে অকন তোমাৰ মানে, শান্তি লাগে গাত। টো সাত পৰে।
উম', এতিয়া গৰমত এতিয়া ক'ত। যাম বুলি ভাবিছা।
তাকে, তুমি ক'ত যাবা ঠাণ্ডা জেগাত গ'লেহে আৰু ন। নহ'লেতো আৰু বেলেগত যাবলৈ সাধ্য নাই তোমাৰ।
কিনো, বৰ্তমান এতিয়া, হেৰি কৰিম, গৰম বন্ধও চলি আছে। ল'ৰা যে, সেইকাৰণে, সেই একলেন যাম বুলি ভাবিছো আৰু।
অ', একলেন যাবা।
উম', আৰু এইখন যে হাবি বঙাবাৰী ৰিজৰ্ট এখন ওলাইছে। যে, ফিনে বহুত ধুনীয়া লাগে, এবাৰ গৈ আহিলো। ফ্ছ লাইফ।
লাইফ ন, মই শুনি আছো তোমাৰ মানে। মানে, ফটোও দেখি আছো যোৱা হোৱা নাই বাৰু। তাতো সেইয়াই মানে আৰু চুইমিং পুল আছে ন হয় হয়
থাকিব তোমাৰ ধুনীয়া ঘৰ আৰু চব বাঁহেৰে বনোৱা
হয় হয় অ
এজন মানে মোৰ ফ্ৰে ন এজনে আৰু বোলে তাই কৈছে আৰু কৈছে গ'লে তাৰিছত এ আগতে মই গৈছো অ গৈছো বাৰু কিন্তু তোমালোকৰ ঘৰত খোৱাই আহিবা বুলি কৈছে টিকেটটো মানে চাব পাৰি সেই টিকেটটো আহতি দি তিশ তিনিশ মানকে এজনৰ এনে সেই ষ্টুডেণ্টবোৰক
কম অ', আৰু এই সৰু ল'ৰা ছোৱালীৰ হ'ব চাগে নে নলয়
হা, সৰু মানে হে যিবোৰ মানে সৰু
তাকে, তাকে অ', অ', অ', অ', ডাঙৰ খিনিৰ মানে তিনিশ ন তোমাৰ চুইমিং পুল আছে তাৰপিছত আৰু কি আছে
চুইমিং পুল আছে মানে হে ভিলেজ মানে যেনেকুৱা এখন গাঁৱত দিছে আৰু মানে গৈ পাই তোমাৰ কেনেকুৱা আৰু আৰু পুখুৰী আছে তাৰ পুখুৰী মাছকে মানে সেইবোৰক বনাই গৰ পেলাই
মই তোমাৰ ফটোহে দেখি আছো চবৰে মানে মবাইলে মোবাইলত বা ষ্টেটাছত তাকে যোৱা হোৱা নাই আহ অ', ওচৰতে হৈ যাব লাগিব ৰবা। ভাল লাগিব গৈ মইো কিন্তু একলে যোৱাই নাই দেই যাম বুলি ভাবোঁ কিন্তু আকৌ এই যোৱাই নহয়গে
কলে তাম গৰম দিন গৰম দিন যাব পাৰি কিয়নো নোযোৱা শ্বিলং, শ্বিলং যাব শ্বিলঙৰ কিবা ৰাস্তাটো ছিঙি আছে আ, নেকি
অ', কিবা হেৰি হৈছে বো ন এয়া তোমাৰ ভূমিস্খলন হোৱাৰ দৰে
হৈছে বুলি কৈছে
পাহাৰবোৰ খহিছে মই শুনিছোঁ তোমাৰ নেটৱৰ্কতটো কিবা অসুবিধা কৰিছে নেকি অহা যোৱা কৰি আছে
কেতিয়া পাইছা নে
অ', মাজতে মাতটো আহ
এই মানে ভিতৰত নেটৱৰ্কতটো অলপ প্ৰব্লেম দিছে
অ', তাকে মাতো আহিছে আকৌ নাইকিয়া হৈ যায় ফাঁচি, ফাচি
তাত যাবা গৈ পেলাই তুমি অলপ হেৰি কৰিবা কৰিব পাৰিবা
নাই গৈছিলো শ্বিলঙত অলপ মানে দুই
অ', মই সেই শ্বিলং যাওঁ বুলি ভাবিছিলো কিন্তু সেই যে ৰাস্তাটো চিঙি আছে
অ', মই আকৌ অলপ এ মানে কি আৰু দুমাহ মানে হবহি আহিলোগে মানুহজন তাতে থাকে যে মানে তাকে অলপ দিন থাকিলো
উম, যোৱানো কি ঠাই নাই নিজৰা পাৰ আছে ওচৰত বুলি ক
মানে কি জানা গৰমত গৰমত আকৌ মানে আমাৰ এইখিনিত ভাল নালাগে ন ওলাই যোৱা ক অহা গৰমত অকন গৰমটো কমিলে তেতিয়া এইখিনিত চাবলৈ
এইকেইদিনো মানে কি জানা এইকদিন ওচৰতো হেৰি কৰিব নবা এই গৰমত অলপ কমিলে তেতিয়া যাব লাগে নহলে
আৰু এইকেইদিন গম পাইছানে কেনেকুৱা জ্বৰ চ্বৰ এইবোৰ ভাইৰেল জ্বৰ আহিছে হয়নে
যে মানে সহজে
ভালো নহয় অ, এ তোমাৰ চিভিলত একে গৈ চেলাইন-টেলাইন ল'লেহে তোমাৰ অকণমান।
উম, সেইটো কাৰণে মানে যাব নোৱাৰি দেই আৰু মোৰ ইমান সহজে জ্বৰ চ্বৰ নুঠে।
হয়, হয়, অ' ভাল নহয় অ, আৰু এইটো মানে তোমাৰ জ্বৰ দোৱে মানে বহুত ধৰণৰ কিবা তোমাৰ পেটৰ প্ৰব্লেমো কৰিব গম পাইছ পেটৰ অসুবিধা কৰে, তাৰ পিছত একে পহুৰ উশাহটোত অসুবিধা কৰে।
চেলাইন-তেলাইন লৈ পৰি আছে গৈ, মানে চিট নাইকিয়া হৈ গৈছে মাত, পকা চবতে শুব লগা হৈছে।
তাকে মানুহ বোলে ইমান হৈছে মানে জ্বৰৰ চিভিলত চিট নাই, ইমান ভিৰ হে ন
সৰু ল'ৰা-ছোৱালীৰ পৰা একে ডাঙৰ মানুহ, বুঢ়া মানুহলৈকে কোনো বাদ পৰা নাই। সেইকাৰণে মানে এইকেইটা দিনত তোমাৰ কি হয়, ফুৰিবও অকণ ভয় লাগিছে কাৰ বা কি হৈ থাক হয়নে, আকৌ যদি বগাই যায় তাক তে মানে তোমাৰ ঘূৰিব কৰিব সেইটো কাৰণে মানে অকণ ভয় লাগে।
উম, উম, সেইকাৰণে মানে
আকৌ গৰমত আৰু এইকেইটা দিনে অকণ ঘূৰা-ফুৰা মানে কি হয় দিনটো দীঘল হয় বা ছুটি থাকে ন সকলোৰে। সেইটো কাৰণে তোমাৰ যাবলৈও মন যায়। অ, হয় নেকি?
উম।
অ।
চাব লাগিব গৈ মেলাও
হয়, মই নগাঁওত চালো তোমাৰ হনুমান মেলা যে।
উম, উম হে কৰি আছে আৰু চাৰি তাৰিখৰ পৰা চাব লাগিব অ, গৈ
অ, যাবা ল'ৰাকো দেখাবা। ভাল আৰু সিহঁতৰ কাৰণে তোমাৰ কি উঠিব কৰিবলৈ বস্তুবোৰ আহে। আনন্দ মেলাত সেইটো কাৰণে তোমাৰ ভাল হয়।
আছে যে, সেইকাৰণে মানুহবোৰো অলপ ফ্ৰী হ'ব। সেইকাৰণে মানে এইটো বস্তু আনিছে আৰু চাব কাৰণে।
হয়, হয়, অ'।
আহেই ন, সেই বহুত দিনৰ মত আহে, তেনেকে এতিয়া মানে বহুত মানুহ ঘ লাগে
উম, ভালো লাগে দিয়া আনন্দ মেলা ন? এই মোৰ যে চকৰি কিবা-কিবি যে আহে, মোৰ উঠিব কিন্তু খুব ভাল লাগে।
মই এবাৰ উঠিছিলো চকৰিটোত, মূৰ ঘূৰা নাই যে।
মোৰ ঘূৰাৰ ভয়ো লাগে কিন্তু ন? ইমান ওপৰলে।
আচৰি দুখৰি হেৰিটো চকুত, মানে তলৰ পৰা গ'লে ইমান ভয় নালাগে, যেতিয়া ওপৰত
অ' নামি আহে যে, নামি আহোতে মানে এনেকুৱা হয় তোমাৰ গাটো জোৰ নাই আৰু
যে মানে কেনেকুৱা লাগে তুমি
হয়, হয়, গাৰ মানে একো জোৰ নাইকিয়া হৈ যায় তোমাৰ। মই নগাঁওতে উঠিছিলোঁ। হয়, হয়।
ট্ৰেইন খনত উঠালে ভাল লাগে আৰু খনত এই চকৰ বুতফৰ উম।
আৰু যে তোমাৰ এইখন কি ডান্সিং কাৰ নে কি যে ওলোটা পোলোটাকে ঘূৰায়? সেইটো এটা তোমাৰ খুব ভয় লগা দেই।
উম উম।
আৰু এটা এই জাপি দৰে যে তোমাৰ এধলীয়াকে যে ঘূৰি থাক কে সেই জাপিটোত মই এদিন উঠি মানে আৰু কৈছো আৰু জীৱনত নু আৰু ইমান মুৰ ঘূৰাইছে
মই উঠা নাই তেবা মই এই ডেচিটি চকৰিতে যোৱা বাৰ উঠেছিলো মই প্ৰথম ভাবিছো নুপ নেকি তাৰপিছত উঠিলো উঠাৰ পিছত মানে এনে প্ৰথম ভালে লাগিছে দেই ঠুতে তেতিয়া উপৰ পাইপে জাতকে তললৈ নামি আছে যে কৈ দেখিছো তেনেকুৱা লাগিছে। যেন এতিয়াই নাজিম উম। নহয় এনেকুৱা বুকুখন ধপধপাইছিল প কয় তাৰ পিছ যেন উঠিবই বলো মই আৰু দেই নমস্কাৰ ট্ৰেইন খনতে উঠিম তাৰপিছত
অ কি নহয় নামি আহা পিছত আক ক এনেকুৱা লাগে ভালো লাগে মনটো মানে মানে কিবা এটা ভাল লাগে চাবাচোন। এইবোৰত উঠি নামি আহিলে হয় হয় অ। উঠিছো আৰু কিন্তু ভয়তো আকৌ তা তা পিছত এনেকুৱা লাগে যে আকৌ পাৰিম নেকি উঠিবলে ভয়তটো কমি যায় তোমাৰ।
কিন্তু ভালো লাগে উ
ভাল লাগে অ বেলেগ এট বেলেগ এটা অনুভৱ তোমাৰ হয়নে! সেইটোৱে সেইটোৱে ভাল লাগে আৰু
হয় দিয়া এটা ফুৰা পকা হব আৰু ন
অ তাকে যাব লাগিব আৰু কবাত।
গলে কি কি পালা কবাহি মইও ক'ম।
হয় হয়। গলে আকৌ ফোন কৰিম নহয় কথা পাতিমেই যাব লাগে দিয়া আৰু এই ঠাণ্ডা দিন মানে কি ঠাণ্ডা ঠাইলে গ'লেহে তোমাৰ
এনেতোন যাবৰ কাৰণে দূৰতে েছ কাশ্মীৰৰ বিশেষকে পৰাহে অলপ ভয় লগা হ'ল।
হয় হয় উম।
উম উম। অলপ এনেই ইমান ভা উম ধুনীয়া ঠাই ন।
অ বহুত ধুনীয়া ঠাই তোমাৰ একে প্ৰাকৃতিক। প্ৰাকৃতিক আৰু চব ফালৰ পৰা।
ভাল লাগে ন অ এই হ'ব দিয়া শ্বিলং টিলংও শ্বিলংটোত যাবয়ে ছিকি্ম কিকিটো যাব পাৰি একোলেন এইবোৰ।
অ' ছিকিমো ধুনীয়া ঠাই কিন্তু দেই। বাৰু ঠিক আছে দিয়া পিছত আকৌ ফোন কৰিম ন। অ হ'ব দিয়া অ উম উম গুড নাইট।